হেল্ল'
হেল্ল'
অ' বৰ মা অ' মৰ মা ক'ক কওকচোন এ আছো বহি পেলাই মানে অকনমান বোলো এতিয়া মোবাইলটোকে অকনমান চাওঁ তাকে চাইছো।
অ, অ মায়ে কি কৰিছে?
মায়ে এতিয়া এই ভাত ৰান্ধিবলৈ গৈছে অকণ সোনকালে গৈছে বোলে আজৰি হৈ লওঁ এই গৰমত
এ ভালে কৰিছে এইডাল গৰমত আচলতে অ এইটো গৰমত আচ আচলতে বনাই কৰি আজৰি হয়াই ভাল নেকি মোৰমতে দিও
অ অ সেইটোয়ে পিছত বোলে গা গা পা ধুই পেলাই একেবাৰে খাই মেলি শুম আৰু আৰু নুশুললেও বোলে অকমান টাইম এনেই থাকিম লাগিলে কিন্তু এই সোনকালে বনাই আজৰি হৈ থাকো ইমান গৰম তেনেকে কৈছে।
এইছু বছৰত থাকিলেও বৰ তাপ নহয় বা
আপোনালোকেও বনাই হলেই নেকি?
নাই নাই বনোৱাই নাই আচলতে সেইটো কৰিব লাগে ভাল কথা। নাই নাই অহা বৰতা অকণ দেৰি কৰে
অ অ অহ তাকে।
উম হ'। এতিয়া বাকী কাখ
এ নাই জানেনে ময়ো চাহ পানী খালো খাই লৈ পেলাই তাৰপিছত ময়ো সেই লগৰজনীৰ লগত মই ফোন কৰিম ফোন কৰিম বুলি ভাবি আছিলো কৰা হোৱা নাছিলে তেনেকুৱাতে আকৌ আপোনাৰ ফোনটো আহিছে। ভালেই হ'ল দিয়ক।
এ এই ভাদ মাহো আহি আছে যে। সেইফালেটো ভাওনাও কৰে হ'ব ব'লা ন
অ ভাওনাতো হয় এতিয়া আপুনি কাহ কি কথা কৈছে কোনব মই ধৰিব
নহয় নহ ডাঙৰ কৈছে ভাওনা এভাগ হয় অ
অ অ আপুনি সেই ভাগৰ কথা কৈছে ন অ কালি আৰু
অ কালি ৰমন কালি ৰমন অ এইব কচোন প্ৰতিবাৰে তাৰমানে প্ৰতি বছৰে সেই কালি আৰু মানে
অ কালিয়দমনে কৰে প্ৰতি বছৰে এনেই পাছদিনাখন কেতিয়াবা বেলেগ পাতি দিয়ে বেলেগ ভাওনা বা কিবা এখন পাতে কেতিয়াবা কিন্তু মানে মেইনকে উদ্দেশ্য কৰি কালিয়া দমনে হয়
অ বহুত ডাঙৰকে পাতে মই পাইছো চবতে তুমিও আগতে কৈছিলা ন
অ বহুত ডাঙৰকে পাতে বহুত ডাঙৰকে পাতে অ ভাদ মাহত পাতে আৰু অ মানে তাত পাতাৰ উদ্দেশ্যটোতো সেইটোৱেই আৰু আগৰ পৰাই বহুত বছৰৰ পৰা পাতি আহিছে
আহ
অ বহুত তো আহিয়েই হ'ল নেকি প্ৰায় তেনেকুৱা মানে হ'ল ন এশ চুলে মই পাহৰিছো কিন্তু পাতি আহিছে আৰু বহুত মানে নাম থকা ভাওনা ভাল মানে জেগাডোখৰ নামঢখা আৰু মানে বহুত বহুত দূৰ দূৰণিৰে পৰা মানুহ আহে
মই ফোণাৰ পৰাই থাকো ন মই সেইকাৰণে আৰু তোমাৰ মুখত ক শুনিছো আৰু
অ অ
সেইকাৰণে মই বোলো শুধো ৰবা চোন
আৰু তাত অ তাৰ মানে মানুহখিনিয়ে আপুনি বি মানে বিশ্বাস কৰক এই এমাহ মানৰ পৰা এই নিৰামিষেই ভাত খায়
আহ
নিৰামিষ খাই পেলাই তেনেকে উম সেই ভাওনা ভাগলৈকে মানে আহ এ সকলোৱে খায় আৰু ওচৰ পাজৰ মানুহখিনি মানে সেই ভাওনা ভাগৰ কাৰণে আলহী আলহী অতিথিক বহুত সৎকাৰ কৰে মানে আপুনি আপুনি যদি সেৱা কৰিবলৈ গৈছে গৈ পেলাই নিৰ্দিষ্ট কিনাৰ কোনোবা এগৰ মানুহত সোমাই গ'লেই হ'ল তেওঁলোকে চাহ তাহ খুৱাব বা ভাতৰ যোগাৰো কৰে বহুত মানুহে তেনেকে খাই আহে মানে
ধৰ্মৰ ভাগ লয় আৰু তেওঁলোকে
অ মানে উ তাতটোতো প্ৰসাদ দিয়েই ধৰক কিন্তু ইয়াতো মানে কয় আৰু হয় দিয়ক আপোনালোকে আহিলে ঠিকে আছে হ'ব আপোনালোকে চাহ তাহ খাওক এতিয়া ভাতকেইটাও পাৰিলে ইয়াতে খাই যাব আৰু খালি নিৰামিষ আৰু মানুহে মানেত প্ৰত্যেযয়ক ঘৰ মানুহে যেনেকুৱাই লাগিলে ধৰক উম ঘৰৰ অৱস্থা নহওক মানুহে সেইদিনাখনৰ কাৰণে গোটাই থয় ধুনীয়াকে চাহৰ লগত দিব লাগে বা কিবা ভাতৰ লগত খাব লাগে পনিৰ হওক মটৰ হওক তেনেকে কিবা দালি এনেকুৱা আৰু ধুনীয়াকে গোটাই মেলি থৈ পেলাই বনাই মানে
উ
আৰু আলহী অতিথি ইমানেই হয় মানে সেই গৃহস্থও চাবলৈ যাবলৈ মানে অকমান াই সময় নুমিলা নিচিনা হৈ যায় মানে
উম
ইমান চব সকলোকে যোন যোন থাকে চব সকলোকে খুৱাই মানে আৰু মই জনা কথাটো হ'ল মানে মোৰ সখী আছিলে মানে এ সৰু বিয়া সখী যে
অ বুজিছো দিয়া
কি ঘৰ কিনাৰতে মানে
অ
কি ভাগ নামঘৰ পাব সেইটো কাৰণে মানে মই ভালকে জানো আৰু
উম
উম বহুত ভাল লাগে আৰু বহুত নাম থকা যেতিয়া মানে ধৰক একেবাৰে কালি নাগ এনেকে ওলাই আহে আপোনাৰ জানে গাু খিঞৰি যাব একদম
হয় দিয়া মোক ফওঁতে সি উৰি গৈছে গৰ
অঁ কেনেকুৱা হৈ যায় মানে গানুম খিয়ৰি মানে আপুনি ক'ব না হৈ যাব মানে আপোনাৰ মানে নিজৰে নিজৰ কিবা এটা হৈ যোৱা নিচিনা হ'ব মানে আপুনি মানে ভাবি পোৱা যে কি হৈছে মানে একদম ভগৱান সঁচাকে আহি গৈছে নেকি তেনে
ইয়াত মাহাত্মা পূৰ্ণ তামানে
অ'। বহুত মহত্ব থকা আৰু এনেও তাৰ ওচ পাজৰ মানুহ খিনিও মানে টো অনুভৱ কৰে মানে। আৰু জানেনে? তাত মানে এই য'ত হেই মানে ধৰক অ', এনেকে যে, সাপ ভাগ এনেকে থয় ন মূৰ্তি ভাগ, অ', তাত সঁচা মানে সঁচা সচি সাপ এদালো থাকেহি আহি পেলাই মানুহে দেখিছে মানে দেখিছে মানে বেক
অ', হয়, ন?
বৰ গৰাকীয়েও কৈছে
উম।
অহ আপুনিও সিটো শুনা পাইছে ন?
শুনিছোঁ, শুনিছোঁ। মই সেইকাৰণে মই তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ মানে। বহুত মানে মাহাত ত্বপূৰ্ণ বুলি ক'লে।
অহ।
মই একেবাৰে গাটো শিয়ৰি গৈছো মই কথাখিনি শুনোতেই।
অহ, শিউৰি যায়, শিউৰি যায়। আপুনি যেতিয়া কাট কৃষ্ণই নাচিব যে ওপৰত। আপোনাৰ মানে একদম মানে একদম আমো মানে মই যেতিয়াই চাইছো মোৰ চকু পানী ওলাই আহে মানে। মানে ইমানেই তেনেকুৱা লাগে মানে মানে এনেকুৱা লাগিব আপুনি দীঘল দি এতিয়াই পৰি দিব মানে এইখিনি। তে মই ভগৱান পাই গলো। মই তেওঁক মোৰ দৰ্শন হৈ গ'ল।
উম।
আপোনাৰ ভৰিত ধৰিছোঁ, আপুনিয়ে সব সকলো আৰু মোৰ কাৰণে মানে। মানে তিনে কোৱা লাগে মানে অ, উ, মানে মই যি কিবাৰ চাইছো মোক সেই কিবাৰ তেনেকুৱাই হৈছে।
উম উম
আৰু তাত ডেকা লৰাবোৰো বহুত সাৱধানে চলে
অ
তনেুৱ মানে অ বহুত সাৱধানে চলে মানে মানে ভয় কৰে মানে সেইকদিনত আৰু কিবা পায়মংগল হ'ব বা বাৰ
আত্ছা
এইটো কাৰণ
উম শুন পে গটো বি কিবা লাগি গৈছে বাৰু গম পাইছা ন
উপায় নাই আৰু
উপায় ন ন
আপুনি এতিয়া হেৰি এইটো কি বুলি কয় মই বাৰু মোৰ এগৰাকী ভন্টিও আছে মানে এই বনটো গৰাকীও মানে তাইৰো সেই একেই অনুভৱ হৈছিলে মানে মই তাইক লগত লৈো
উ
অ আ তায় তাইও মানে মোক কৈছে আৰু যে মোৰো একেই অনুভৱ হৈছে
উম উম
চাই চ মানে মোৰ লগৰ বিলাকো যোন যোন গৈছে মানে সকলোৱে কয় মানে মোৰ এনেকুৱাই অনুভৱ হৈছে তেনেকুৱা হৈছে
উম উম
কাৰণে
অ হয় স
অ এতিয়া মানে মই এটা কথা ভাবিছোঁ এ আমি হেৰি এইটো কি বুলি কয় এ মানে মই মোৰ মনতহে ভবা কথা আৰু কেতিয়াবা মানে কিছুমান কথা আমি ভাবি থৈ দিওঁ ন তালৈ গলে ধৰক আপুনি মানে ক'বও নোৱাৰে ন কিছুমান জেগা পাই যোৱাৰ পিছত অ মই এইটো কথা ক'ম বুলি ভাবিছিলো পাহৰা যায় অ কিন্তু মানে সেইকন সময়ত নহয় আপোনাৰ মানে আপুনি ভাবে মোৰ ভগৱানৰ ওপৰত ধঢেৰ কিবা আছে মই কম মোৰ এইটো নাই নাই কিন্তু যেতিয়া আপুনি ভাওনা ভাগ চাই থাকিব আপোনাৰ এনেকুৱা লাগিব মোৰ একো নাই আপুনিয়ে মোৰ কাৰণে চবা মই জানো আপুনি মোক চব ঠিক কৰি দিব আপুনি কি কবলৈ আহিছিলে চব পাহৰি যাব
আহ
তেনেকুৱা আৰু মানে মোৰতোতো সখী আছে আছে তাতে মোৰ ভন্টিও সখী শেষ কিন্তে মানে
এই কিনাৰ ঘৰতে মানে ত মোৰ সুখী কৰা সেইটো ঘৰ অকনমান আঁতৰত কিন্তু মোৰ ভণ্টি সু কিটো আৰু একেবাৰে ওচৰতে
সেইকাৰণে তুমি ইমান হেৰিতে জানা
অ লগতে জানো উম তেনেকুৱা মানে কাৰণ আমিও তেনেকে যোৱা হৈ থাকে তাই সিহতৰলে যায় মই সিহঁতৰলে যাওঁ একেলগে থকা আগতে কেতিয়াবা মানে সেইফালে গলেই আৰু কাৰণ মানে মইতো ইয়াতো থাকো তাতো থাকো ধৰক সৰুৰে পৰা
হ
সেইটো কাৰণে জানাও যায় মানে আৰু
উম
এতিয়া মানে দুখন ঘৰ হলে মানুহৰ সেইটোৱে লাভ আৰু তেয়া আমাৰ মানে অৰিজিনেল ঘৰটো ধৰক তাতেহে
তাতে ন
অ সেই সেইটো কাৰণে মানে মানে সেইখিনিতে ধৰ অকমান আঁতৰত আৰু আমি তাতে থাকা তাৰ পিছতে ইয়াত থাকিব ললোহি সেইটো কাৰণে এতিয়া আপুনি ৰন্ধা বঢ়া আজি কি কৰিব পিছে
আজি আজি আমাৰ মঙগলবাৰে নিৰামিষ খাওঁ নি
অ
তাকে চৰি যদি হৈ আছে ৰুটিহে খাওঁ নেকি
অ অ অ অ খামত পায় ৰুটি চবজি খালে ভাল হৈ যায় কিন্তু আৰু খালি অকমান জ্বলাটো বেছি দিব জালুক দিব
হাই বনাব লাগিব
অ আপুনি হয়তো তয় কৰিব মইো খাও কেতিয়াবা কিন্তু মানে আপোনাৰ ডিঙিত লাগি যাব লাগিব জ্বলাটো।
অহ '।
তেতিয়াহে বেছি ভাল।
ভাল ভাল তেতি কামতত আহে। আৰু ঠিক আছে দিয়া ন, উম।